হেল্ল'।
হেল্ল'।
অ'।
শুনিছা।
অ তোমাৰ নামটো কি আছিলে।
নামটো অৰুণ বৰা।
অ তোমাৰ ঘৰ ক'ত আছিলে
মোৰ ঘৰ বছৰিয়া
অ' অ' বেছি আ কোন যেগা মোৰ বেছিয় য পাৰতে,
বেছৰিয়া মোৰ পুখুৰীয়া
পুখুৰীয়া
আহ।
অ' মোৰ তোমাৰ বাৰে
আহ ওচতে
উম
মতিয়া চাহ থাকালা
ঘৰত কোন কোন আছে
ঘৰত আছে বি আছে? তুমি আছে
অ'
এ দেউতা আছে।
উম
তোমালোকৰ,
আমাৰ মইয়ে অকলে বাৰু
অ'
অ'
অকল খৰিয়া নেকি
অকলশৰীয়া
চাহ বনালা
চাহ এই হেল্ল'
হেল্ল'
এই চাহ বোৱা এ জাস্ত
অ' যাত চাহ খাব গৈ আমি খোৱাই নাই খাম হে।
অঁ।
অ' বনোৱাই নাই।
অঁ।
চাহ লগত কি বিস্কুট?
মেৰিগল বিস্কুট। অ' ভালেই গাখীৰ চাগৰ লগত ভাল খাবলৈ।
তথা
কালি কৰবাত যাবা?
কাইলৈ অ' যাম।
অঁ।
ফুৰিব যাম।
ক'ত যাবা?
গুৱাহাটী ফালে যাম নেকি।
গুৱাহাটী।
উম।
মই অসমৰ বাহিৰত যাম নেকি?
অ'অ' গুৱাহাটীৰ নহ'বা আমি আমি আমি লগৰকেইটাই ফুৰিব যোৱা কথা আছে বা ইয়াতে
অহ' কোন কোন যাব?
কোৱা এই লগৰকেইটামান আছে বাৰটামান।
অ' বাৰজন যাব মানে ঘূৰি পকি আহিব চবতে।
উম, ট্ৰেইনত যাম।
অ' ট্ৰেইনত।
উম।
ভাল আছে, ট্ৰেইনত ভালেহে গাড়ীতকে গাড়ী ৰৈ ৰৈ যাব।
অ' তোৰ ভাড়াতো কম হ'ব ট্ৰেইনত।
ট্ৰেইনৰ ভাড়াটো কম বাৰু। টিফিন ক'ত তাতে হোটেলত?
নহয়, নহয়। ভাড়া
অহ' একেদিনাই আহিবা নে?
নাই থাকিম।
থাকিলেহে ভাল লাগিব, থাকি ঘূৰি পকি আহিলে।
বাকী ভাত পানী কি বনাবা?
ভাত পানী বনাম মানে নাখাওঁ আৰু চাহ খাই থাকে
চাহ খায় ভোক নালাগিব?
নালাগিব মই তেনেকে শুইয়ে থাকো সদায়।
অহ।
উম।
নাই।
কোনোবা আছে নেকি ওচৰত?
অ আমাৰ কথা পাতি আছে ঘৰৰ মানুহে।
অ' তুমি মানে কোন?
আমাৰ সেইটো হয় নে?
ক
অ' বিতু হয়নে? ভাত কি বনাব, এয়া আলোচনা কৰিছে আৰু।
ভাজি কি বনাব, তৰকাৰি কি বনাব?
উম। ছাগল খাই ভালেই লাগে।
অহ।
তাত মুড়িৰ লগত বিস্কুট দি আছো। খাই দিছো পুৰা।
উম।
উম।
এতিয়া হেৰি চিজন কেনেকুৱা চলিছে আমৰ?
আমাৰ চিজন ঠিকে আছে। আমাৰ গছ আছে আমৰ, কিন্তু সৰিয়ে থাকে নালাগে ডাঙৰ নহয়।
প পাৰি খাব লাগিছিলে।
অ', তাকে এদিন তোমালোকো আছিলা, আম কেইটামান লয় পেলাই খাবলৈ।
আহ, অ' অ' লগৰ কেইটামান লগত খাই ভাল লাগিব।
চাটনি বনাই পুৰা খাই আৰ গৰমত এতিয়া ভাল লাগিব।
উম।
খাব মন যায় ক'ব গ'লে গোলা ডাঙৰ
কোকা-ক'লা অহ। গ
আমৰ বটলটো যে পাই যে এক লিটাৰ নে দুই
দুই লিটাৰ টো, এশ টকা লৈ যে।
এ, এশ টকাৰ কম দামত ভাল বস্তু দিয়ে ন'? এ, ইমান মানে দুই লিটাৰ বহুত ডাঙৰ বস্তু ন' এইটো। এশ টকাত দিয়ে বহুত লাভ হয়।
ঠাণ্ডা গৰমত পোৰা গৰমত খাব লাগিব ঠাণ্ডা ঠাণ্ডা লাগিছিলে।
উম আ পন্না
আহ তইও মিলাই জুলাই খাব লাগিব আজি মই আনিলো কাইলৈ সি আনিলে। বিস্কুটটো ভাল নালাগিব চাগে বেলেগ বস্তুৰ লগত খাব লাগিব।
বিস্কুট নাখাওঁ। উম মেগী যে উম মছলা যে
অ' মেগী মেগী হ'লেও ভাল হ'ব।
অহ' মেগী ভাল লাগিব। আৰু মেগী মছলাটো আমৰ লগত।
উম। আম অকন কেঁচা অকণ পকা এনেকুৱা আম হব লাগিব, তেতিয়া খায় ভাল লাগিব।
ভাল লাগিব অঁ তেতিয়া খায় উম অঁহ। এই তোমাৰ কিবা কাম কৰি আছানে?
কাম কৰি আছো,
কি?
আজি যোৱা নাই বাৰু।
মই বাৰু পাৰ্টটাইম জব এটাত কছ বৰতে
অ কি যব।
ইয়াত নহয় মই মই তোমাৰ ইয়াত নাথাকোঁটো ইয়াত মানে।
মানে ইয়াত আহিছা আৰু ঘূৰিবৰ কাৰণে।
ঘূৰিব আহিছো।
ময়ো এয়া আজি বাৰু ঘৰতে আছিলো।
অঁ
নাই পাৰ্টটাইম জবৰ নিচিনাই আৰু।
অঁ
উম
মই তোমাৰ থাকো ইয়াত থাকো, ৰাছিয়াত থাকো মই।
ৰাছিয়া।
ৰাছিয়া
অ জেগা খিনি ভালে চাগে-
ভাল জেগা ভাল জেগা।
জেগাখিনি এনেও ভালেই লাগে। তেওঁ মই শুনিছোঁ, কিন্তু যোৱা নাই।
অ' মানে তোমাৰ মানে তোমাৰ তাত কেনেকুৱা জানা
বাহিৰত যাম নেকি।
ৰাছিয়া জেগাটো মানে হেৰি হয়, মানে বহুত ভাল তাত পইচা কমাবলৈ।
অ' তাত পইচাও বেছি আছে।
পইচা বহুত বেছি আছে, তোমাৰ এঘন্টা কাম কৰিলে যদি চাৰি পাঁচ ন'।
উম সেই পইচা পালেতো ভালেই হ'ব।
তাত-তাত তোমাৰ ঘন্টা চিষ্টেম।
অ' ঘণ্টা চিষ্টেমটো ভালেই আছে বাৰু।
উম। আমাৰ ঘৰলে আলহী আহিছে।
অ' আলহী
উম। এই চুমি-চুমিৰ গান।
আলহী বাৰু আহিব।
আহিব আহিব মানে মই আহা খবৰ পাইছে ন সেইকাৰণে আহিছে।
অ' অ' মানে বহুত দিনৰ বহুত দিনৰ মূৰত অহা হয় যে।
অ' মই এবছৰে হ'ল, বেছি হ'ল এবছৰ।
সেইকাৰণে আহিছে তো।
অ' মই আমৰ আজি হেৰি বনাম চাটনি অকন বনাম।
অ' বনাবা বনাবা মোক হোৱাটছআপ কৰি দি দিবা।
অ' অ' দি দিম, দি দিম। অ' হ'ব।
ওচৰত থাকা হয় গ'লো হয়।
অ'।
অকমান দূৰ হ'লটো। তাক তাকে গৰম ভাবিছো খাব পৰো নে নোৱাৰো। আকৌ গৰম সোমাই যাব নহয়।
উম পিহনাত মাৰি
এতিয়া গৰমত ঠাণ্ডাহে খাব মন যায়।
ভাল লাগিব আম খায় ভাল লাগিব। মই ভাল পাওঁ তোমাৰ আম খায় চবত থাকি।
পকা নে কেঁচা?
পকা।
অ' পকাটোতো বাৰু মিঠা ভাল লাগে। কিন্তু পোকীয়া নহ'লেই হ'ল আৰু ভালতো লাগে।
অ' ভাল লাগে, ভাল লাগে।
এটোহে খায় মজা লাগে। কিনা টো ভাল নালাগে নহয়।
কাইলৈ মিটিং আছে জানো যাওঁ চাই লওঁ।
কাইলৈ
উম। যোৱা মানে মোক হেৰিত মাতিছে। একদম প্ৰেচিডেণ্ট নে মাতিছে
হে আ।
মানে মোৰ লগত ভাল ন প্ৰেচিডেণ্ট টো সেইকাৰণে।
মাতিছে যদি মিটিঙত টো যাবই লাগিব।
মিটিং ত যাম বুলি ভাবিছোঁ। তাকে।
যাবা, যাবা আকৌ নগলে বেয়া হ'ব নহয়।
মানুহজনীয়ে আকৌ বেয়া পাব ন'।
উম।
আমাৰ মানে এই ইণ্ডিয়াত মানে কি জানা নে নাজানা?
হম।
যেন মানে মাইকী হয়।
অ', নাই একো নহয়।
এতিয়াও কেতিয়াবা মাজে সময়ে মই মানে অকমান হেৰি ন ইমান পাত্তা নিদিওঁ।
অ', অ'।
ৰাছিয়াত মাতিছে যাম বাৰু দে, মানুহটো ভাল ৰাছিয়াৰ।
জেগা খিনি ভালেই বাওঁ।
অ'।
প্ৰেছিডেন্ট পাতি দিছে। মানুহ চাগে বহুত তাত?
বহুত, বহুত চব ভাল মানুহ দেই এইসোপা।
উম, ভাল মানুহ হ'লে ভাল থাকিব।
বাকী খবৰ ভাল?
খবৰ ঠিকে আছে আৰু এতিয়া চলি আছে।
অ'।
তাকে ঘূৰিব যাম নেকি এপাক? চাই লওঁ
অ, এই দোকানৰ পৰা আহোঁগৈ এপাক
পুৰা বহি, কি কিবা কাম আছে?
অই, কিবা এটা চাই আহোঁগৈ।
অ', অকলে যোৱা আৰু কি কৰিবা
উম। হ'ব দিয়া।
দেখামেই
অ', অ', হ'ব দিয়া।